হেল্ল'।
হেল্ল' কি খবৰ?
অ', ভাল, তোমাৰ?
ভাল, ভাল, ভাল।
অ', মই ভ মই আছো মই বোলো, তোমাৰ লগত আজি মই তাৰমানে অসমৰ সংস্কৃতিৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলো। সেইবাবে ক'ল কৰিছিলো অ এই তুমি আমাৰ অসমৰ সং বিষয়ে কি জানা, তুমি আমাৰ অসমৰ সং স বিষয়ে কি জানোনো? তাৰ পৰা অলপ ক'ব পাৰিবা নেকি?
অসমৰ সংস্কৃতি ক'ব গলে অসমৰ সংস্কৃতি যদি ক'ব জাগা যায় শদিয়া পৰা ধুবুৰীলৈ বহুত বহুত নানা জাতি ইয়াতে আছে, অসমৰ ক্ষেত্ৰত অসমৰ যদি অ', মূল সং মূল সংস্কৃতি ঘ হৈছে সত্ৰীয়া নৃত্য, চ যত বিশ্ব চত বহুত সেইটো মানে বিশ্ব বিশ্বত বহুত এইটো সত্ৰ বহুত প্ৰভাৱিত কৰিছে অসমত অসমৰ অসমৰ ক্ষেত্ৰত আৰু এইটো শংকৰদেৱে ওলোৱা ন' শংকৰদেৱে ওলোৱা সত্ৰীয়া নৃত্যৰ বহুত খিনিয়ে বিশ্বত বহুত খিনিয়ে মানে নিজক মানে, মানে অসমক কেনেকুৱাই, কেনেকুৱা মানে দেখাইছে আৰু কি কি আৰু সংস্কৃতিৰ কথা ক'ব লাগেতে বহুতো বিভি বিভিন্ন জাতি জনজাতি ইয়াতে আছে, তেওঁলোকৰ নিজৰ সংস্কৃতি আছে, এনে ক'ব লাগিলে মিচিং সকলৰ এনে আলি আই লৃগাং তেওঁলোকৰ।
উম, হয়।
ৰাভাসকলৰো কাৰণে আছে তেওঁলোকৰ বহত আৰু এইপিনেতো আমি ক'ব লাগলে ৰাভা খাচি গৰু গাৰো তিৱা মানে অসমখন যদি ক'ব লাগে সংস্কৃত সংস্কৃতিৰ এক বৈচিত্ৰয়ৰ এক ভৰা আৰু অসমত অসমখনক।
সংস্কৃতিৰ বৈচিত্ৰ বৈচিত্ৰ্য সংস্কৃতিৰ ভৰপূৰ এখন ৰাজ্য তাৰ মানে
অঁ সেইটো হয়, হ'ব পাৰে।
উ ত উম
সহ-সংস্কৃতি মানে বহুত ক্ষেত্ৰ আপৰিকা হয় আ বিহু
উ মানে উম
উৎসৱ, বিহু গোটেই মানে বিশ্ব দৰবাৰত, কেইদিনমান আগতেটো আমাৰ
তাৰ মানে অসমত, অসমৰ তাৰ মানে হেৰি কৈছে তাৰ মানে, বিশ্বজৰবাত চিনাকি কৰিছে বিহুৱে।
অঁ বিহু বাগৰুম্বা হৈ গৈছিল কেইদিনমান আগত, বেছি মান ঝুমুৰ হৈ গ'ল, কিমান সেই নাছিলে সৰু সজাই ষ্টেডিয়ামত সংস্কৃতিক বিশ্বক দেখালে, কিমান হাজাৰ হাজাৰ নাচনীয়ে দেখা সেই একেলগে নৃত্য ক কৰিছে। সংস্কৃতি, অসমৰ বিহু বাগৰুম্বা
ক'বলৈ গ'লে তাৰমানে বিহুৱে আমাৰ অসমক তাৰমানে আগবঢ়াই নিয়াত তাৰ মানে এটা অতুলনীয় তাৰ মানে বৰঙণি অসম সংস্কৃতি আগবঢ়াই নিয়াত তাৰ মানে অতুলনীয় বৰঙণি
অঁ
আমাৰ আমাৰ অসম তাৰ মানে বিভিন্ন জাতি-জনগ লোক-সংস্কৃ ভৰপূৰখন তাৰ মানে চ অম সংস্কৃতি মই চহকী ৰাই চহকীত দিশে তৌ ৰাজ্য এখন তাৰ মানে
উম হয় হয় হয়, অসমৰ
অসমৰ যদি কবলৈ গ'লে উজনি অসমৰ বেছি শিপিনী থাকে। হা মাজুলীটো সত্ৰীয়া সংস্কৃতি তাতে, তাল হয়
উম উম।
মাজুলীটো বিখ্যাত সত্ৰ নগৰী জানে, মাজুলী ক'বলে গ'লে পৃথিৱীৰ বৃহৎ নদী দ্বীপ বুলি কোৱা হয়। কৈছোঁ। মাজুলী পৃথিৱীৰ বৃহৎ নদী দ্বীপ। বুলি কোৱা হয়। মাজুলীক পৃথিৱীৰ ভিতৰতে আৰু মাজুলীতো সত্ৰ নগৰী বুলি কোৱা হয়। তাতে, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, যি বিখ্যাত চিত্ৰ মানে, বিখ্যাত মুখাশিল্প কাৰণে বিখ্যাত সত্ৰ পাতে। তাৰে মানে, এ' তাৰে সৰুৰে পৰা এ, যদি সৰু আমি আমি এতিয়া যেনেকুৱাই সেই কৰিব লাগে, এ! ল'ৰা ছোৱালী তাৰ সৰুৰে পৰা সত্ৰত যায় কেনে শৰণ লোৱা কিবা কৰাটো সৰুৰে পৰা এটা নিয়ম থাকে তাতে। আনাৰস সৰুৰে পৰা কাৰণ, ধুতি চোলা মাৰি, বহুতৰে বহুত ভাল লগা এটা দৃশ্য, এই জাগাত এইখিনি মানে শান্তি পুৰা শান্তিময় জাগা। গোটেই পৰিৱেশটো, তাল খোল, বাদ্য নামঘৰৰ বহুত মানে অভূতপূৰ্ব মানে, এক দৃশ্য কৰি তোলে! সেই মাজুলী।
তাৰমানে আমাৰ যোনটো অসমৰ সংস্কৃতি আছে। অসমৰ সংস্কৃতি কেইটা আগবঢ়াই নিয়াৰ বাবে তাৰমানে কোনটো তাৰমানে আমি পদক্ষেপ হাতত লোৱা উচিত তাৰমানে তোমাৰ মতে?
অসমৰ সংস্কৃতি যদি আৰু অসমৰ তাতে আমাৰ হেৰি উম, সম সমষ্টিৰ গানৰ জৰিয়তে
গানৰ জৰিয়তে ক'ব পাৰি, অসমৰ যেনেকৈ ভূপেন হাজৰিকাই কিমান অ' সেই কৰিছে। লক্ষ্মীনাথ বেজবুজবৰুৱাই, অ' মোৰ আপোনাৰ দেশ। অসমৰ অ' ইমূ ইমূৰৰ পৰা সিমূৰলৈ কেনেকুৱা গান লিখিছে ভূপেন হাজৰিকা জুবিন গাৰ্গ।
এনে তুমি, আমাৰ অসমৰ এতিয়া এটা, সম্পদ বুলি ক'লেও ভুল নহয় জুবিন গাৰ্গ। অসমৰ সংস্কৃতি এটা সম্পদ বুলি কলেও ভুল নহয় জুবিন গাৰ্গ। তুমি অকনমান জুবিন গাৰ্গৰ, জুবিন গাৰ্গৰ বিষয়ে ক'ব পাৰিবা নেকি?
জুবিন গাৰ্গ জুবিন গাৰ্গৰ জন্ম হৈছিল তোৰ মেঘালয়।
উম! উ!
জুবিন গাৰ্গ জন্ম হৈছিল মেঘালয়ত। তেওঁ অ' যোৰহাটত প্ৰাথমিক স্কুল, স্কুলীয়া শিক্ষা লাভ কৰিছিল। তাৰপিছত তামুলপুৰত তেওঁ মেট্ৰিক পাছ কৰিলে। বি বৰুৱা কলেজৰ পৰা ডিগ্ৰী, ডিগ্ৰী আ' সম্পূৰ্ণ নহ'ল যদিও, সম্পূৰ্ণ নহ'ল ডিগ্ৰী পঢ়ি থাকোঁতে বি বৰুৱা কলেজৰ পৰা। এতিয়াতো বি বৰুৱা কলেজ ক'বলৈ গ'লে বিখ্যাত ভাল কলেজ এখন। জুবিন দা পঢ়ি গৈছে এটা সময়ত। তেওঁ মতা তেওঁ তেওঁৰ প্ৰথম এলবাম আছিল অনামিকা তেওঁৰ তেতিয়া এই বি বৰুৱা পঢ়ি থাকোতে
অ
কিমান মানুহৰ মাজত কিমান গান কিমান নিজৰ কিমান বহুত বহুত বহুত গান লিখিছে যে গুনিব নোৱাৰি ইমান গান লিখিছে কিমান এলবাম কিমান সেই আ আগৰ দিনততো বহুত চিনেমাত তেওঁৰে গান থাকে
এতিয়াতো এতিয়াতো জুবিন গাৰ্গ জুবিন গাৰ্গ এজন জনপ্ৰিয় শিল্পী বুলি কলেও ভুল নহয় অ
অ হয় চলপ সেইটো বুলিল ন হা হয়
ভাৰত বা
উ হয় হয়
যি বিলাক
অ হয় হয়
জুবিন ক্ষেত্ৰ
আহ
অসমত কিছুমান এনেকুৱা তাৰমানে